হেল্ল' অ' কি কৰি আছে?
নেটৰ্ৱক নাই চাগে
তাত নাই ন?
অ ইয়াতে নাই এইফালে আগফালে বাৰাণ্ডালৈ আহি ল'লেহে আহে।
অ' আগফালে বাৰাণ্ডাতহে পাইছো এতিয়া শুন- শুনিছো। কি কৰি আছা।
মই এনেই আছো। এ ৰুমটো। সেইটোৱে আছিলো হাবি, অ'কি বুলি কয় হেৰি মকৰাজাল গুচাই আছিলো।
অ' সে কি ভাত পানী খোৱা-বোৱা হ'ল?
ভাত পানী আজি ৰাতিপুৱা হেৰি বনোৱাই নাই এতিয়া বনামহে আকৌ। এবাৰ হেৰি ঠাণ্ডা ভাত খালো, নহয় পঁইতা ভাত খালো ঘৰা খাৰলি আনিছিলে বজাৰৰ পৰা।
অ' ময়ো পঁইতা ভাত অকমান কৰি কৰি থৈছিলো সেই কিবা এ ', গোন্ধোৱা -গোন্ধোৱা লাগিলে মানে দেখোন খাবলে মন নাযায়।
আমাৰ সিমান হেৰি হোৱা নাছিলে, বাৰু আমি অ', খালো আৰু তাৰপিছত আলু- পিতিকা, খাৰলি কিনি আনিছিলে বৰ্ত, - - জাৰৰ পৰা, -
অহ ', অহ্
সেয়াই খালো অ ', ঠিকে আছে সেয়া ষ্টেটেটাচত দিছিলো নহয়। চবটো ইমান শুৱলি বৰষুণ ৰাতি, - ৰাতিপুৱা ডিউটিলৈ যাবই নোৱাৰে বৰষুণ ইমান, তাৰমানে বৰষুণ যেতিয়া - তেতিয়া আহে।
তেনেকুৱা আকৌ ড্ৰেছটোত দেখিলে মানে, বেয়াও লাগে মোৰ।
অ', - তাকো সেইটো আচল ড্ৰেছ নহয়, নিজৰ ড্ৰেছটো আহাই নাই এ ', হেৰি চাইজৰ জোখত মানে আহিব। নিজৰ খাই আৰু সেইটো, পা একো মানে অৰ্ডাৰটো দিয়ে বনাবলে বনাই পেলাই আহিবহে এইটো, এনেই কিবা, - চেতনা দিছে আও তাৰমানে ওপৰত সেই সোতটোহে দিছে সেই সোতটোহে দিছে, নহলে তাৰমানে এক, - এক, হুটটো মানে নাথাকে সেই কি চাৰ্ত এটা বনাই দিয়ে সেই চাৰ্ত, টোপতে মানে সেইবোৰ থাকে। কুঁৱলি হৈ আছে বহুত ব', কুঁৱলি হয় - নহয়?
অ ', এই শ্বিলং ফালে যাবলেহে মন গৈছিলে। তেপাত।
যাব লাগিব।
আকৌ যাবলৈ পাম বুলি তাকে আকৌ যাবলৈ পাম বুলি আশা এটা কৰিছো, আৰু, আমি এইবাৰ, পাৰ্টিয়ে যাম। আমি পাছত আৰু দেৰিকে যাম অ ', ভাদ- আহিনমহীয়া।
অহ ', -
যাম ফুৰিবলে। এ', যাব। হ'ব লাগে কেতিয়াবা ফুৰিবলে ঘৰত এনো কিমান, - সোমাই থাকিম।
অ ', সেইটোহে নে ঠাই চাব লাগে। ইমান ভাল লাগে ন', পাহাৰ -চাহাৰ বিলাক।
লাগে অকল আৰু হে ঘটিছো আৰু খাইছো আৰু মৰিবলৈহে আগবাঢ়ি আছো আৰু।
ময়ো হেক গুচি অহাৰ পিছত মনত গ থাকে বাৰু আমাৰ আমাৰ মেঘালয় আমাৰ মেঘালয় কৰি থাকো। এতিয়া আকৌ যাব সময়ত যাবলৈ সিমান। মানুহ জানে বেয়াও লাগি আছে ঘৰলে।
তাকেহে যাব লাগে গলে হেৰি আমি গলে মানে আমিবও চাবগে পাও জেগা যুগলিবোৰ।
উ মাহঁতক কৈছো তহঁতি বৰাহ হোৱা নাই নহয় একো নহয় নহয় থাকিলে। যাম আৰু মাজ। যে আহিন মাহত আহ।
উ
দুমাহ মান থাকিম। খালি ঘৰ দুৱাৰবোৰ চফা কৰোতে মানে। লাগিব যে মাহ হঁত
উ যাম মই যাম যাই থাকিম নহয়।
আহ উ ঘৰ চবোৰ সাৰিব লাগিব কিবা কিবি।
এতিয়া মোৰ ইমান গু এতিয়া মোৰ ইমান এতিয়া মোৰ ইমান গুৰুত্ব নাই মানে ৰা যে যে আৱ মানুহ।
অ
হয়নে নহয় বাৱ উম।
ভায়ংৰদান গা অথনি কৈছে দেতাহঁতে তই এ কিমান কি বুলি কয় চিন্তা হৈ আছে মাকজনীয়েহে জানে। তই সেইটো বুজি নেপাও নহয়। চিন্তা নাইকিয়া এনে সচংকে কৈ দিছে বুলি ভাবিছা আৱ। সি পঢ়া শুনা কৰা দেখি পেলাই কথা পিছে আমাৰ এইবাৰো কেনেকুৱা কৰি আছে এনেকুৱা নিচিনা লাগিছে।
অ তেনেকুৱা লাগে। নহয় মানে এনে ধদঙা
সি পাঁচটা বজাতে উঠে
ইনিয়ে ধদঙা কোবাই থাকে নহয় এই এ। এই ল'ৰাটোৱে। এতিয়া মানে এইকেইদিন টা গ। গোতি লগা দেখিছোঁ।
তাপা মানে হেৰি ক্লাছ টেষ্ট বোৰ হৈ আছে আক। সিহঁতে আমাৰ সেত লোৱা নাই। ক্লাছ টেষ্টটো সেইকাৰণে সেই পৰীক্ষাটো ভয়ত মানে পঢ়ি আছে।
অ তাপা সেই সেইকাৰণে মানে হেৰি অ সেইকাৰণে মানে মই হেৰি মই বোলো আৱ ইয়াৰ দেখোন গোতি লাগিছে আমাৰ বা। কি কৰিছে
অ আমাৰ এই সদায় পাঁচটা বজাতে উঠে পাঁচটাতে উঠে সদায় মই লৈ কেতিয়াবা তই চাৰি তাত উঠিবলে কেইদিনমানৰ পিছতে অভ্যাস কৰি ছমাহৰ পৰীক্ষাটো যোৱাৰ পিছতে সদায় চাৰিটাতে উঠিবি তেতিয়া মেট্ৰিক পৰীক্ষাৰ সময়ত তই ইমানকে তামানে আগত সোনকালে উঠি টোপনি খ খতি খতি কৰিবলগীয়া নহয় এনেও চাৰে এঘাৰটাত হে শুৱা হয় আমাও ইয়াতো ঘৰতো এঘাৰটা মানলৈকে পঢ়ে আমাৰ লগতে থাকে নহয় আৱ পঢ়া শুনাই হয় তেতিয়া বোলো চায়ে এঘাটাৰ পৰা পঢ়ি যায় পঢ়িবি আৱ তাৰপিছত ৰাতিপুৱা চাৰিটাত উঠিবি তাৰ পিছতে হেৰি দিনৰ দিনটো পঢ়িবি আও, হেৰি তেতিয়া মেটিক পৰীক্ষাৰ সময়ত ইমান দুটা তিনটাত উঠি আকৌ বোলে বাৰটালৈকে পঢ়ি নিজৰ দেহাতো হেৰি কৰিবলগীয়া নহয় আৰু তেতিয়া। এনেও ক্ষীণ মিন নহয় এইটো অভ্যাসে বনাই ল'বি বোলো সোনকালে উঠা
মোৰ এতিয়া মোৰ হৈছে মই এতিয়া ম ম বয়সে মাইকী মানুহ চাকৰি হিচাপে কিবা এটা কৰিবলৈ এপ্লাই কৰিবলৈ বহুত সুবিধা। লাগি ভাগি বৰ সুবিধা মানুহ আছিলে কিন্তু মাজে আ ক পাছ নকৰিলো। এতিয়া বি এ পাছ লাগে। অ বি এ পাছ নালাগে এতিয়া, অ এতিয়া মই সেইদিনা এজনক কৈছো হে উ এইবোৰ ৰি অংনাবাদী বোলে এইটো হেৰি ৰিটায়াৰ হ'লে আমুককে লাগি ভাগি দিব আৰু। পিছত তই নকৰ নেকি বুলি সুধিলে। মই বোলো মোৰ আমুতটো নু বোলে নহয় তই কৰি তই কৰা ফটোক লাগি দিওঁ মই। ই মোৰ বোলো আমুকতটো নহ'লে নহয়। তাৰ পিছত বোলে ই তই সেইটোও নকৰিলে দিছ দিছটেন্চত এতিয়াও সময় আছে কৰি পেলা চোন। তো যে যায় আকৌ সেইটোৱেই নাই
তাকেহে বাই
মোৰ মানুহো আছে, সুবিধাও আছিলে, কিন্তু মোৰ সেইটো কমপ্লিট কৰিব নোৱাৰা যহতে মোৰ সেইকাৰণে চিন্তা লাগে। উ সেইকাৰণে মই কিবা এটা কৰিব পাৰিলোগে মই তেতিয়া সেইকাৰণে এতিয়া কি এতিয়া মই মানে মোৰ মনটো অকনমান বেলেগ হৈছে দেই। এতিয়া কাটিং চাটিং শিকিছো মানে নিজেই। তাৰপৰা আকৌ কমপ্লিট হ'লে মানে মই অঁ হেৰিয়তো শিকিম বুলি ভাবছো বেলেগ জেগাত
অঁ। শি অলপমান অলপমান শিকি লব লাগে এমাহমান কৰিলেই তো পাৰি যাবি আৰু
অঁ মানে মই মই পাৰিছোই মানে কমপ্লিট বহুতখিনি ভাল পিছ আনিলে মানে মোৰ হৈ যাব
অহ
হেই এতিয়া মই ফিনিচিং কাৰণে মই পোন্ধৰ দিনমান এডমিশনটো লৈ লম বুলি ভাবিছো।
অঁ শিকি ল'ব যে আকৌ।
মান হলে অকল মানুহটোৱে ইনকাম কৰা কি?
উ এতিয়া আমিও অঁ এতিয়া ব্লাছউ চেলাউছ যাবলৈ দি। কিমান পইচাঁবোৰ দিওঁ ন চিলাব লগীয়া হলে মানে তেতিয়া আৰু। ইমান নালাগে আৰু
সিহেতোকে পিনে চাব মন যায়। বহুত খিনি। কাহঁ হ'ব। মই ভাবিছো তাক কিবা এটা কৰিম নহলে নহব কিবা এটা। কৰিব লাগিব।
কৰিব লাগে সেইটোয়ে। এনেই থকাতকে। মইনো কি কৰিম বাৰু মেঘালয়ত গৈ।
নহয় এতিয়া তাকে নহয় মই যেতিয়া। যিহেতু। কৰিব পাৰো।
জান যেতিয়া।
অঁ সেইটোকে। সেইটোকে কৰিম বুলি ভাবিছোঁ মানে কৰিম কৰাটো কৰিমেই আকৌ হাঁ।
ঠিক হল।
ঠিক হ'ল মেচিন মই ইয়াত অহাৰ পিছতে এইবোৰ খুলি খালি হে কৰি ঠিক কৰিলো।
অঁহ।
সেই আৰু কি। এ কিবা এটা কম বুলি ভাৱিছিলো। আকৌ এই ড্ৰেছ আনিম বুলি কৈছে ডে। হে।
কিহৰ ড্ৰেছ
এ হেৰি ওচৰৰ খুৰা এজনে ড্ৰেছৰ মানে গোপত পালৰ আখয়বোৰ ড্ৰেচ আনিছে দে চিলাম ড্ৰেছ বনাম কুণ্ডল বনাম এইবোৰ মালা বনাম সেইবুকত তেনেকেওঁ কিবা এটা কৰিম।
অ অ তেনেকৈ গহনাবোৰ কৰিবি তই। অ অ অ তেনকা কৰিবি এনেকে কণ্টেক্ট লৈ ল'ব লাগে, অ
সেইটোকে মানে মনতে ভাবি লৈছো কৰিম আমি।
আৰু সেইকাৰণত তহঁতৰ চৰকাৰী পক্ষ এনেকোৱা হেৰিও থাকে নহয়, কিছুমান বস্তু অৰ্ডাৰ কিবা আহে নহয় এনেকে, আগতে যেনেকে কৰোণাৰ সময়ত মাস্ক বনাবলৈ লৈছিলে কিছুমানে।
অ আমিও বনাইছিলো নহয় সেয়া। উম।
তহাতক এনেই ঘৰতে শুনাইছিলে যেনিবা।
অহ।
তেনেকোৱা হয় তেনেকোৱাবোৰ পায়। সেইবোৰ অংগৰাবাদী কিবা কিবি এইবোৰ যে ভিঅ গোটৰ যে এইবোৰ কিবাকিবি হয় নহয় হেই ঘৈনীয়েক হেত যে হৈছে আমাৰ এইখনত।
অ এই সেইবোৰত নোসোমাওঁ মই ভী অ গোতত নু সোমাও
অ।
সেইবিলাকৰ মোৰ ইমান হেৰি নাই একেৰাহে ঘূৰি ফুৰিব লাগে যে।
অ বহুত ঘূৰিব লাগে খালী দে নোৱাৰে।
একেৰাহে ঘূৰি ফুৰিব নোৱাৰোঁ।
উম এতিয়া আমাৰ ডিষ্টিংচন পোৱাটোৱে উ ডিষ্টিংচন পোৱাটোৱে তাৰ মা কলে বহুত খং উঠি থাকে নহয়।
অহ সেইটোৱে। আমাৰ ইয়াতো সে কাজিয়া, আমাৰো ওচৰৰ এজনী কাজিয়াই কৰি থাকে।
অ।
সেইটো কাৰণে দিগদাৰ হয় সেইবোৰ কাৰণে।
উম।
উম।
বিয়েন ক'ত গ'ল?
ন সেৰি অ উম সকাম এটা আছে ওচৰত।
সকাম এটা আছে তালে গৈছে।
অহ।
ছাগলী আছে ন, ছাগলী পুহিছো নহয় ছাগলীয়ে বেবাই আছে।
অঁ। মোৰ ফোন আছে এতিয়া, ফোন ফোন আহিছে নহয়। দিগদা হব ন?
অ অ হে এইটো যাওক আৰু সময়টো হৈছে নহয়, সেইটো পতককে কাটি লৈ পেলাই কৰিবলৈও হ'ল।
অ কেইটা হৈছে কিমান মান হৈছে ইনেই?
আৰু অকনমান সময় আছে আধা আধা মিনিট।
আহ অঁ।
খোলে নেকি।
তাৰপিছতে সেৰি হে ভাত পানী খালি দেখোন।
খালো খালোঁ।
ভাত এই পাৰ।
আ।
পাৰৱত আৰু পাৰ খাই হ'ল নে?
খালোঁ।
অঁ। আহ
খালো বাৰু বোলো।
উম উম।
হ'ব দে।
অ ঠিক আছে।
উম।
হা